হেল্ল', হেল্ল'।
কি কৰি আছা?
অ', মই এনেই আছো ৰবা।
অ', খবৰ কি? মোৰ বাৰু ভালে, তুমি কি কৰিছা? আছোঁ এনেই। ভাত খালা?
নাই বনাই আছে।
অ', তোমাৰ আমাৰো বনাই আছে।
কি বনাইছে আজি?
কিবা বনাইছে মই গ'ম নাপাওঁ ৰবা, মানে মই পাকঘৰত যোৱাই নাই আজি।
অ'।
উম, বাকী এনে দূৰ্গা পূজা আহিলে, কাপোৰ কিনিবা নে নাই?
অ', কিনিম তো বেছি দিন নাই ন আৰু।
অ', এনেই কিনি কিনিছা নে নে নাই।
কিনাই নাই ৰবা কিনিব যাও বুলি ভাবিয়ে আছোঁ।
অ', এনে ক'ত যাবা কিনিব?
ম থাক তাকেই ভাবিছোঁ মানে মোৰ ফেঞ্চী যোৱা কোনো লগ নাই মই বোলো তোমাকে লগ ধৰো।
অ', মোৰ লগতে যাব পাৰিবা তো মই এনেও যাওঁ যাওঁ বুলি ভাবি আছিলোঁ।
অহ, এনে তুমি কেতিয়া যাবা?
এই ৰবিবাৰে যাও নেকি।
অ', পাৰি মই ফ্ৰী আছোঁ।
কি আজিকালি এনেও ফেঞ্চিত অ', দাম বোৰ কমতে বস্তু বোৰ পোৱা হৈছে।
অ', আৰু তাতে হেন বহুত নতুন মাৰ্কেটো খুলিছে, আৰু নতুনকে বহুত ধুনীয়া মানে ধুনীয়া, ধুনীয়া, ছোৱালী কালেকচন মানে বহুত আহিছে
হয় দেখিছোঁ ৰবা কিন্তু যোৱাহে হোৱা নাই বহুত দিনৰ পৰা।
অ'। তুমি কিনিলে কি কি ল'বা।
মই এনে জিনন্চ দুটা ল'ম আৰু টপ ল'ম বুলি ভাবিছোঁ কেইটামান
অ'।
এনে য'তে ত'তে যাই থাকিব লাগে ন আৰু কুৰ্তি কেইটামান ল'ম। তুমি কি ল'বা?
কুৰ্তি লম বুলি ভাবিছোঁ মানে বেছি এটা নিকিনো তেনেকুৱা গৰমত হৈয়ে থাকে আৰু ইমান ভাল কাপোৰ লৈও লাভ নাই।
হয়ও বাৰু পিছত আৰু এনেয় থকাই থাকি যায় ঘৰত
অ', সেইটো একোতো এনেতো ফুৰিব যোৱা চোৱা নহয়
এনেই বাৰু নৰৰ্মেল বোৰ ল ললে ভাল। চবতে যাব পাৰি পিন্ধি কেনে
মা তোমাৰ থাকে ন এনেকুৱা তোমাৰ দেৰশ বা এশ টকীয়া কিছুমান অভা ি মই সেই কেইটামান কিনিব লাগিব ৰবা মানে গৰমৰ কাৰণে
পঞ্চাশ টকাৰ পৰা ওলাইছে গম পাইছা নে নাই।
ভালে হ'ব চাগে কাপোৰবোৰ।
মই দেখা পাইছোঁ।
নতুন নতুন টপছ ওলাইছে।
আৰু তোমাৰ অনলাইনকে তোমাৰ তাতে বেছি অলপ কমত নেকি? উ
অ', মইতো আগতে ভাবিছিলোঁ কি অনলাইনত বেছি কমত পাই বুলি।
উম নাই তোমাৰ ফেঞ্চিত ক'ব গ'লে বাৰ্গে কৰা মানে যায় ন।
উম, হলে সিহঁতে দিবই নোখোজে।
উম, এইকেইটাৰ মানে একদম লুটিব। খোজে মানে একেবাৰে আমি নাজানো বুলিহে ভাবে দাম আচলত।
হয় দিয়া।
উম, কিন্তু আমিনো ক'ত কওঁ আমাকো দাদা কমাই দিয়ক।
এয়েনে।
হা, হা।
কমায় দিয়ে নে নিদিয়ে।
দিয়ে, তোমাৰ কিছুমানে কিছুমানে আকৌ নিদিয়ে কিছুমানৰ পৰা ঘুৰি আহিব লাগে।
অহ'
তেনে তোমাৰ কাপোৰবোৰ ভাল লাগে দেই গোটেইবোৰ কিন্তু ভালেই লাগে তোমাৰ।
মোৰো ভালে লাগে চ'ব ল'ব ইচ্ছা যায়। কিন্তু আকৌ ল'ব নোৱাৰো ন।
কিছুমান আকৌ বেছি কাটা ড্ৰেছো ওলাই সেইবোৰো ভাল লাগে। কিন্তু সেইবোৰ ইমানো নিপিন্ধো দেচোন।
অহ' কটটপবোৰৰ
আৰু ফ্ৰকবোৰো বহুত ধুনীয়া ধুনীয়া আহিছে।
কেনেকুৱা ধৰণৰ।
তোমাৰ ফ্লৰেল তাৰপাছত তোমাৰ আৰু। এইটো কি অফ অফ চল্ডাৰৰো ওলাইছে তোমাৰ।
আৰু
আৰু আৰু তোমাৰ কেনেকুৱা চুটি বডি কম তেনেকুৱা ওলাইছে আৰু বহুতখিনি।
ফ্ৰক বোৰ আনিব পাৰি ন মৰম লাগে দেখিলে।
অ' অ' ভাল হয় কিন্তু কমতে। তোমাৰ মই এখন দোকান চাইছিলো অনলাইনত আৰু এশ টকাৰ পৰাই মানে ষ্টাৰ্টিং আৰু ফ্ৰকবোৰ। মইয়ো মই এনেই ৰিল বোৰ পাই ন তাতে গ'ম পাইছিলো। অ' তাতে মানে মই দেখিছিলো আৰু সেই বুলি।
যাম দিয়া নহ'লে।
আহ হ'ব যাম। আৰু অনলাইনত লোৱা নাযায় বস্তু বোৰ অনলাইনত লও মই। মই তোমাৰ ক'ব গ'লে মই মিছত কাপোৰ তেনেকে নিদিওঁ মানে কিছুমান কোৱালিটি বেয়া আহে, কিন্তু মই ফ্লিপকাৰ্টৰ পৰা বেছি দিওঁ আৰু।
ময়ো
উম, তাৰ পিছত তোমাৰ এনেকুৱা মিট্ৰা বিলাকৰ অলপ দাম বেছি। কিন্তু মিট্ৰাআৰু ফ্লিপকাৰ্ট প্ৰডাক একে একে লাগে দেখিছানে, অ'। অ' দেখিছো, অ' সেইটো। সেইটোয়ে এ কোৱালিটি টো অলপ খালি বেছি অলপ সেইয়ে আৰু। কিছুমান ধৰিলোৱা সেই আহ কিন্তু চেমে আহ প্ৰায় ভাগ।
উম। এনেই কিন্তু বেলেগ বস্তু বোৰ ল'লে ল'ব হ'লে মিছয় ভাল ক'ব গ'লে অলপ কম।
তোমাৰ ঘৰুৱা বস্তু চস্তু।
উম।
ভালে তেনেকুৱা এনে ফেঞ্চি তোমাৰ হে কৰিব ভাল কিন্তু। মই সেই পৰা লওঁ তোমাৰ ফ্লিপকাৰ্টৰ পৰা তোমাৰ। ল আৰু তোমাৰ মিছৰ পৰা এনেকুৱা ঘৰৰ বস্তু চস্তু লওঁ আৰু কিবা যদি লাগে
আহ
ময়ও লওঁ বেছিভাগ মিচৰ পৰা লোৱা যায় এনে এইবোৰ আৰু কাপোৰ চাপোৰ চব ফ্লিপকাৰ্ট ৰ পৰা
উম উম আৰু তোমাৰ সেই কি বুলি কয় ফেঞ্চিত তোমাৰ কিন্তু এনেই পিচ কাপোৰ ল'লে তোমাৰ কাপোৰ বনাবও ভাল কিন্তু তাতে কমতে পায়
অ হয় নেকি
অ তেতিয়া মানে তোমাৰ ষ্টাইলত বনাব পৰা আৰু কিছু কিছুমান ফ্ৰক ধৰি লোৱা তোমাৰ নিজৰ মতে বনাব পাৰা আৰু
তুমি বনোৱা নে এনে ঘৰত
আজিলৈকে বনাই পোৱা নাই কিন্তু
ময়ো কিন্তু চাই থাকো ভালে লাগে বনাব ইচ্ছা যায় কিন্তু মই আকৌ মেচিন চলাব নাজানো যে
অ
অ
এনেক মোৰো চেমে আৰু বহুত কষ্টও লাগে সেইবোৰ বনাওঁতে
কষ্ট বাৰু লাগে সেইকাৰণে দামো বেছি লয়
উম তোমাৰ এনে কিন্তু মেখেলা চাদৰ বোৰে যে ফেঞ্চিত ইমান ভাল ভাল কালেকচন আহিছে ন
আৰু কম দাম হয় নে
অ তোমাৰ হ হলচেল প্ৰাইচত দিয়ে ন তেনেকুৱাত ভাল লাগে মানে
আৰু যে কিছুমান বোৱা থাকে আগৰ পৰাই ৰেডিমেড পাই যে
হা হা
ৰেডিমেড পাই যে ম